হলে কিন্তু শুনা পাইছো অঁ।
অঁ, বাকী অহ কি কৈ আছিলো মই তেতিয়া তোমাৰ আহ অ সেই আৰু মানে কি বুলি কয় অঁ, অঁ, অঁ মানে সপ্লিকত কৰে আৰু বেচা আৰু তাতে মানে গাড়ী চাৰি বেছে মানে ইমান উম, ভাল ইনকম কৰি আছা। নহৈ মানে কি ক'বা আৰু এতিয়াও কৰি আছে। এই কেইদিনমানৰ আগতে বিমলৰ বিয়া গ'ল। বিয়াখন খাই আহিলো।
কি কোৱা এতিয়া হে বিয়া পাতিছে নেকি?
ৱান ইয়াৰ হৈছে তাৰ ল'ৰাটোৰ। তাকে থাৰড - থাৰড। সি না থাৰ্টি ওৱান এনেকা চামথিং হৈছে তাতে মানে এইখিনিত মানে বিয়া পাতিলে আৰু এতিয়া
অহ - অহ।
তাকে ভাবা মানে - মানে এইটো নহয় যে কি কতো ফিউচাৰ নথাকে ফিউচাৰ চবতে থাকে হা। ডিপেণ্ড কৰে তুমি কি কষ্ট কৰি‌ছা। কিমান কে মাৰিচা। হা আগবাঢ়িব সবতে পাৰি এইটো এইটো ক্ষেত্ৰতো পাৰি সেইটো ক্ষেত্ৰতো পাৰি চব। সব ক্ষেত্ৰত টপ - টপ মান ভেলু সব ক্ষেত্ৰত ভাল চেলাৰি থকা মানুহ থাকে এটা ক্ষেত্ৰতো নথাকে ন' ত যিকোনো ক্ষেত্ৰতে তুমি চাব পাৰা যিকোনো ক্ষেত্ৰত তোমাৰ যিটো ক্ষেত্ৰত ইণ্টাৰেষ্ট ন। সেইটো ক্ষেত্ৰতে আ ভাল আৰু তাতে কামটো কৰি তুমি বৰ নোহোৱা আৰু।
অহ - অহ সেইটোৱে।
তোমাৰ এনে মনটোৱে কি কয় মানে কোনটো ক্ষেত্ৰত মানে যোৱাৰ কথা কয় আৰু তোমাৰ মনে।
মইতো ভাই এনেকুৱা লাগে। অলপ কষ্ট কৰিলে চৰকাৰী য়ে পাই যাও নেকি
হা, কি - কি?
মোৰ এলেকা লাগে অলপ কষ্ট কৰিলে চৰকাৰী চাকৰিয়ে পাই যাও নেকি।
আচ্চা অহ ' কষ্ট কৰা তেনেহলে কষ্ট কৰি চোৱা।
সেইটোয়ে কাৰণ তোমাৰ যদি বাই চানস প্ৰাইভেট এটাত সোমাই জানা আৰু ওলাব নোৱাৰিম সেইটো বস্তুৰ পৰা এতে ফাচী থাকা যায়।
চোৱা কৰণ মই এতিয়া এটা কথা ক‌ও তোমাক হা। অহ 'বাৰু তোমাৰ কথাটো সচা কথা কৈছা ঠিক আছে। তুমি অহ ' তুমি এতিয়া তোমাৰ কৰ্চটো ললা ঠিক আছে কৰ্চটো লোৱাৰ পৰা এতিয়ালৈ হা তুমি নিজকে একবাৰ নিজকে ভাবা নিজকে একবাৰ চিন্তা কৰা তুমি ইমান দিনে যে কৰছ। তুমি যে ইমান দিনে যে পঢ়িলা।
উম,
মানে ইমান দিনা যে পঢ়িলা ইমান দিনা যে ক্লাছ কৰিলা ইমান দিনা যে পঢ়িলা। তুমি এনেকা লাগে নি তুমি যিটো পঢ়িচা কষ্ট কৰিছা তাতে তুমি চিলেক্ট হবা বা লাগে নেকি তুমি আৰু অকণমান বেছি তোমাক লাগে নে। যদি তোমাৰ লাগে আৰু তুমি যদি ভাবা মই অহ' মই আঠ ন ঘন্টা মই নিজকে দি আছো। আৰু মই যিমান টপাৰ বিলাকে মানে ধৰি লোৱা আঠ, ন, দহ ঘণ্টা পঢ়িছো তাতকৈ মই বেছি পঢ়িম। কৰি কিনি তোমাক যদি এনেকা লাগে। তুমি যোৱাটো ফিল কৰি। হা বাট ট্ৰীই কৰা এবাৰ দুবাৰ। প্ৰাই কৰিলে মানুহে একো নাযায় বুজি পাইছা ট্ৰাই কৰিব লাগে যিটো বাইচান্স যিটো ট্ৰাই নকৰা ন মানে তোমাৰ কি লাইফটো মানে তেনে ইটোতে তোমাৰ গুচি যাব কি অ বেমু কিয় টাই নো কা ট্ৰাই কৰিলে মই পালো হয় যদি। মানে ইটোতে আ ইটো আপ থাকি যাব তমাৰ লাইফটাইম। চ' তুমি ট্ৰাই কৰা। হা ট্ৰাই কৰিছোৱা তুমি তুমি পাব প পাৰা পাব পাৰা আৰু হা
মই এইবাৰ দিম ৰবা এইবাৰ এক্সাম দিম।
কিহৰ এক্সাম দিবাবিছ তুমি?
এছ এছ চি চি জিয়েল দিম।
চি অমাৰ গ্ৰেজুেশন লেভেল আৰু ফৰ্ম ফিল আপ চ দিছে নাই। মানে
ফৰ্ম ফিল তোমাৰ শেষে হ'ল টুৱেটি ৱান জুন আছিল লাষ্ট ডেট।
ত ফৰ্ম ফিলাপ কৰিছা? আ আচ্ছা তুমি জেনেৰেল হয় ন আচ্ছা। তোমাৰ এক্সামটো বাৰো ইকম টাৱাৰত হব, গম পোৱা নে দি পাইছা কেতিয়াবা?
এতিয় বা ক'ত বা হয় কম টাৱাৰতে হয় ন মানে তিনটা জেগা চিলেক্ট কৰিছো যোৰহাট গুৱাহাটী
শ্বিলং আচ্ছা তোমাৰ তোমাৰ গুৱাহাটীৰে তোমাৰ ইকম টাৱাৰত হব। উম যোৰহাট ডিব্ৰুগড় শ্বিলঙত কৰিব লাগিছিল শ্বিলংটোতো ওচৰ হয় ন। তুমাৰ আজ ফাৰ্ষ্ট দিবা নেকি তুমি এক্সামটো?
অ', ফাৰ্ষ্ট দিম এইবাৰ।
আচ্ছা ইকম দঙৰ চিনি পোৱা ক'ত আছে?
আহ সেইটো চিনি পাও।
ৰানি চাইডে যাব লাগে ইয়াৰ নেপুৱাৰ আগতে পাই। তাতে অ' ইকম টাৱাৰ তলতে ন ৰিলায়েন্স খুলিছে এখন ৰিলায়েন্সৰ ডাকচৰ এখন গুলি আমাৰ কাষ্টমাৰ এ মানে স্মাৰ্ট বজাৰ এখন খুলিছে আমাৰ ৰিলায়েন্সত। মই তাতে গৈছিলো, তাতে যাই মানে, মই মানে অকমান কিবা-কিবি হেই কৰিছিলো আৰু মানে। মোক মানে দুদিনৰ কাৰণে ফিল্ড ভিজিটত পঠাইছিল তাতে।
অ',
কিবা কিবি চাইছিলো আৰু চব ঠিক - ঠাক আছিল নে নাই মই মানে আমাৰ একচুৱেলি মেমৰ লগত গৈছিলোঁ আমাৰ মেমে মানে বহুত বস্তু চাই এইবিলাক বস্তু হা, ষ্টৰ ভিজিট কৰে আৰু ত' মানে চব ঠিক-ঠাক আছ হোৱা নাই? তাতে মানে চাইছিল আৰু, মানে গৈছিল আৰু
অ', অ'।
মানে তোমাৰ এই গ্ৰাওন ফ্ল'ৰ, ফাৰ্ষ্ট ফ্লৰ টো‌ আৰু, প্ৰথম গ্ৰাউণ্ড ফ্লৰটো আৰু ফাৰ্ষ্ট মানে। তাতে তোমাৰ ৰিলায়েঞ্চৰ আছে, আৰু ওপৰতে এক দে মই বাৰু।
অ', আচ্ছা, আচ্ছা। মোৰটো চব একদম কম্পিউটাৰতে হয় বাৰু।
অ', এই তোমাৰ অ, এই কম্পিউটাৰ। কম্পিউটাৰ বেছি হয় বাৰু এম চি কী কম্পিউটাৰ বেছি হ'ব তোমাৰ, বাৰু কি কীবৰ্ড চিবৰ্দ অক অকণমান হাৰ্ড পাবা আৰু অকমান। কাৰণ, ইউজ হৈ থাকে নে বেছি এইবিলাক বস্তু। অকমান মানে সেই আৰু আজিকালি এটা কথা গম পাইছা নে নাই, এছ এছি চিৰ? এ যিদি তোমাৰ মেটছত তোমাৰ পোন্ধৰ মিনিট কৰি দিছে।
অ' অ'।
আৰু ফাষ্ট হ'ব লাগিব, মানে এনে টাইপৰ হ'ব লাগিব, কোৱেচনটো দেখা পাই এণ চা মাইণ্ডত আহি গৈছে।
কিমান? টুৱেনটি ফাইভ, টুৱেনটি ফাইভ মাৰ্ক্সৰ ন?
টুৱেন টি ফাইভটা কোৱেচন, ফিফ্টি মাৰ্ক, এটা মা-এটা কুৱেচনত দুই মাৰ্ককে থাকে।
কি কয়, ফিফটি মাৰ্ক নেকি?
ইয়েচ মাৰ্ক ফিফ্টি, কুৱেশ্চন পঁচিছ এটা থাকিব মাৰ্ক ফিফটি, পঞ্চাশ থাকিব। এটা কুৱেচনত টু মাৰ্কচকে। পঁচিছ টা কুৱেচন পোন্ধৰ মিনিট
অ'
বুজি পাইছা?
আচ্ছা, আচ্ছা, না, না, মইতো জানাত টুৱেণ্টি ফাইভ, মাৰ্কস টোটেল চাৰিখন ছাবজেক্ট হাণ্ড্ৰেড হয় টোটেল।
নহয় এ চি‌ দি চিৰিয়েলটো, কমন জন ৰেজিস্তেন লেবেলটো মই কৈ আছোঁ অ, কুৱেশন থাকিব এশটা পঁচিশ কে কুৱেশন থাকিব, মাৰ্ক থাকিব দুশ। আৰু তোমাৰ কাট অফ নৰ্মেলি প্ৰত্যেকবাৰে তোমাৰ কাটফযে ওৱান ফৰটি আপ জাই জেনেৰেল টো ওৱান ফিভ টি ধৰি লোৱা ওৱান ফাইভ ধৰি ল জেনেৰেল ওৱান জেনেৰেল ওৱান ফিভটি ধৰি লোৱা আৰু অ বি চি আমাৰ ওৱান থাৰ্টি মান যায় এছ টি এছ টি ওৱান টেন এশ এশ বিছ যেনেকুৱা যায় এছ টি আছে অ এশ নম্বৰ এক নম্বৰ কে নাহে এইগিলাক দুই নম্বৰক কে থাকে তুমি
আৰু তোমাৰ সে এছ বি আই পিয়ৰ
এছ বি আই পিয়ৰ তোমাৰ তিনটা হ'ব এটা ইণ্টাৰভিউ প্ৰিলিমছটো তোমাৰ ভালকে নাজানো বাৰু মই এ চি ৰ কথা মই গোটেইখিনি জানো এ চি জানো জি ডি লাগে যদি জি ডিও কব পাৰিম মানে এছ চিৰ কথা মই চব ভাল ন এছ বি আৰ পিয় মোৰ লগৰ ছোৱালি দি আছে বাৰু বহুতে আ মোৰ দি আছে অ', আমাৰ চাকিলেওতো এছ বি পি এৰ মাথা মাৰি আছে তে চাকিল, চাকিলকতো চিনিয়ে পোৱাচোন তুমি।
অ', চাকিল, অ, গম পাইছোঁ ৰ'বা। সি কৈছিল একবাৰ।
অ', অ। কিয়, এছ বি আই ছোন, এছ বি আইত এছ বি আইত মানে, এছ বি আই মানে বেংকিঙৰ অ' সি তোমাৰ পি ডব্লিউত কচিং লৈছে।
কৰি আছে?
কিবা, যোৱা বছৰে লৈছিল চোন যোৱা বছৰ আমাৰ একজামৰ আগে আগে লৈছিল সি। মানে ফাইনেল এক্সামৰ আগে আগে লোৱা ইলেক্সনৰ দুই তিন মাহ আগতে লৈছিল সি। এতিয়ালৈ ক'চিং কমপ্লিট হ'ব লাগে, যদি কণষ্টিটিনচ এতিয়া ইয়াৰ কমপ্লিট হব লাগে এতিয়ালৈ আৰু, মই এটা কথা ক'ম যদি গভৰ্মেণ্ট তুমি প্ৰীপেৰচন কৰা ন? তুমি মিনিমাম আঠ ঘণ্টা দচ ঘণ্টা দিব লাগিব ডেইলি। আঠ ঘণ্টা দিব লাগিব বে দহ ঘণ্টা মই অঁ। ছয়ৰ পৰা আঠ ঘণ্টা যদি দিব নোৱাৰা তেন্তে নহব আৰু ভাই দিবনা বুই তুমিয়ে কোৱা, তোমাৰ চাৰিটা চাৰিটা চাৰিটা তোমাৰ ক্লাছ কৰিব লাগিব ডেইলি। মেথছৰ ইংলিছ ৰিজনিঙৰ হেড সেই সিকিতা ৰিভাইজ, প্ৰেকটিচ এইয়া তোমাৰ প্লক্টিছ ৰিভাইছ ইংলিছত তোমাৰ ডেইলি ভোকেবোলৰি মন ৰাখিব লাগিব। গ্ৰামাৰ থাকিব লাগিব। ঠিক আছে ভোকে ভোকেবোলৰি ডেইলি কৰিব লাগিব, গ্ৰামাৰ খিনি থাকিল। তাৰ পৰা আৰু কিমান কি আছে, কমপ্লিট কম্পিৰেনশ্যন থাকিল পাছত মেথচৰ তোমাৰ মেথচৰ তোমাৰ ডেইলি তোমাৰ এই কি বুলি কয় কিউব স্কোৱেৰ এইবিলাকৰ ফৰ্মুলা মুখস্থ কৰিব লাগিব। মানে কিউব স্কোৱেৰবিলাক চব মু্খস্থ কৰিব লাগিব। কিমান ফৰ্মূলা আছে হাজাৰ হাজাৰ সেবিলাক ডেইলী ৰিভাইচ কৰিব লাগিব। মানে একবাৰ বুজা হোৱাৰ পিছত, মানে কি কিমান ক'ম আৰু, আৰু প্ৰিভিয়াছ ইয়াৰ পেপাৰ প্ৰজিচন প্ৰেক্টিছ কৰিব লাগিব হা তাৰপিছত জি এছ খান কিমান লাম্বা তাতে তাৰ ভিতৰত কিমান বস্তু সোমাই আছে। হা এশ পৰা মানে জি এছ টো কিতাপ কমপ্লিট কৰিবই নোৱাৰে মানুহে। হা জি এছ বুলি বস্তুটো কেতিয়াওঁ কমপ্লিট কৰিব নোৱাৰে। মানুহ জি এছ টো মান তুমি মানে জ এছ টো ধৰিল প়ঢ়িলে সদায় ইম্পৰ্টেণ্ট পঢ়ি যাব পাৰা। কাৰন জি এছ কতিয়াও কম্পিল্ট ক কৰিব নোৱাৰে। কোনো মানুহে আজি
মানে বাকী তিনটাত ষ্ট্ৰং হ'লে জি এছ টোত অলপ ক'ম পালেও ক
অ' মানে জি এছ টোত ক'ম পালেও কথা নাই। কিন্তু বাকী তিনটাত তুমি ফুল মাৰ্ক উঠাব পাৰা জি এছত ফুল মাৰ্ক উঠাটো ইমান পচিব'ল নহয় হা। কোনটো তোমাৰ ৰেংক আনিব তোমাৰ জি এছে। বুজি পাইছা জি এছ টোয়ে তোমাৰ ৰেংক আনিব, আৰু তোমাৰ যদি ভাল জেগাত প'ষ্ট লাগে সেই জি এছ টোৰ জি এছ টোৰ কাৰণে সেই মানুহে কিমান মানে আজিকালি মানে কি জানা তোমাতো ধৰি লোৱা তোমাৰ যিটো ৰেংক টো ক'ম হয়, মানে তুমি ধৰি ল পালা, পাই গ'লে বহুত কম পালা তোমাৰ বেলেগ জেগাত পষ্ট হৈ যাব। তোমাৰ নিজৰ জেগাত নিজৰ জেগাত তুম নাপাবপাৰা সেনেকা টাইপৰ হেল্ল'? অ' হেই হেনেকা টাইপৰ মাথা চবপিনে মাৰিব লাগিব, মেইনলি ইংলিছ মেথছটোত বেছি ফ'কাছ কৰিব লাগিব। ইংলিছ মেথছত কিয় বেছি ফকাছ কৰিব লাগে আৰু ৰিজনিংটোতো ফ'কাছ কৰিব লাগিব। আৰূ এটা কি জানা, তুমি এ এছ চি চিজিএলৰ যদি তুমি কৰ্চ চিলেবাছটো যদি ক্লিয়াৰ কৰা ন তোমাৰ এই এই তোমাৰ ৰেলৱেৰ এগজাম মখান। আমাৰ আমাৰ অসম অসমৰ এই ডি এ চি ডি বা নৰ্মেল যিবিলাক এক্সাম হৈ থাকে তাৰপিছত আৰু এনেকা তোমাৰ এছ বি আই ক্লাৰ্ক চাৰ্ক এইবিলাক মানে হৈ যায় আৰু বুজি পাইছা না?
অ সেইটো হয়, অ সেইটো হয় চেম বাৰু।
এছ বি আই পিঅটো নহয় হা এছ বি আই পিঅ টো অকণমান এছ এছ চিত চাই হাৰ্ড লেভেলৰ কোৱেচন আহে।
অ' সেইটো হাৰ্ড বাৰু মেনেজাৰ প'ষ্ট না ডাইৰেক্ট?
অ মেনেজাৰ পোষ্ট প্ৰিয় মানে প্ৰভটৰ অফিচাৰ আৰু মেনেজাৰ নহয়, এচিষ্টেণ্ট মেনেজাৰৰ তলৰটো হবা তুমি, তাৰপিছত তোমাৰ দুবছৰ পাছত তোমাৰ এচিষ্টেণ্ট মেনেজাৰ হবা। প্ৰথমতে তুমি প্ৰবটৰী অফিচাৰ হবা তাৰপিছত তোমাৰ দুবছৰ যেতিয়া এক্সপেৰিয়েন্স হ'ব তেতিয়া তুমি এচিষ্টেণ্ট মেনেজাৰ হবা।
অ',
পাইছা ডাইৰেক্ট তোমাক মেনেজাৰত নিদিয়ে।
আচ্ছা আচ্ছা।
উম, গম-গম নাপোৱা নেকি তুমি এনে?
নাই নাই মই এইবোৰ ইমান ৰিচাৰ্চ কৰা নাই এইটো বস্তুৰ ওপৰত।
উম, এইবিলাক চাব লাগে আৰু এইবিলাক অকমান, কাৰণ জিহেটো এইবিলাক বস্তু প্ৰিপ্ৰেচন কৰি আছা তুমি। চাই আছা চ' এইবিলাক বস্তু অকমান চাব লাগিব কি বস্তু আৰু, জেনেৰেল নলেজ এইলাক এইবিলাক আৰু এইগিলা হেই চাই চাই থাকিব আৰু। বাকী তোমাৰ পিছে ফুৰা ঘুৰা হৈ আছে নে নাই, ফুৰিব চুৰিব ক'বাত।
নাই, এ ক'তো যোৱাই নাই ৰ'বা ঘৰতে আছোঁ। লোৱা একদিন।
তাকেতো ভাবি আছোঁ এদিন মানে এটা প্লেন এটা কৰিব লাগছে নেকি। তাকে ভাবি আছোঁ, আমি চা, অ, তাকেতো আমি আমি মোৰ মনত আছে লাষ্ট আমাৰ খামৰেঙা গৈছিলোঁ আকৌ তোমালোকে নগ'লা। তুমি আৰু মি সে উম, খামৰে - খামৰেঙা নগলা না -না আজিয়ে নহয়। আমাৰে আমাৰ কলেজো আছিল বাট সিদনাখন আমাৰ ক্লাছ নহ'ল মানে সেদিনা কলেজ বন্ধ দিছিল আমাক। মনত নাই আমি চবেই গৈছিলোঁ আমাৰ যে ক্লাছ বন্ধ কলেজ যে বন্ধ দিছিল কিবা হোৱাৰ কাৰণে। আন্দোলন ন কিবা এটাৰকানে ক্লাছ নহ যে কলেজ বন্ধ হৈ গৈছিল। ত আমিবহুত চলি কৈছিলো সেই মা লাগছে তোমালোকে বহুত মিছ কৰিছে ন নাযায় কিনে। ভাল লাগছিল জোগাতটো ধুনীয়া জেগা আছে খামৰেংগা আৰু মেইন কথা আমিু লৰা কে লৈ গো ন এই ভুত চলি যাৰ কাৰণে বেছি ভাল লাগছে জেৰো
অ তাৰছত টো আৰু যায় না সামৰেংগা।
তাৰ পিছত মই গৈছো মোৰ তোমাৰ ফ্ৰেণ্ড এজনীৰ লগত গৈছিলো। খামৰেংগা তাতে নতুনকে হল যোৱা একচু মই ডিচেম্বৰ মানত গৈছিলো।
আহ আহ এতিয়া যাবাচোন মজা মজা হৈ গিছে জাগাটো।
বহুত ভাল হৈছে ন এতিয়া।
এতিয়া তোমাৰ তাতে ম'ম' চম' পায় তাৰপিছত আমৰ চাটনি পায় ভাইৰেল কিবা কিবি হৈয়ে থাকেচোন।
ভৰেল এতিয়া ভাইৰেল হৈছে লাহে লাহে আৰু এই ইউটিউবাৰ বিলাকে যাই ভাইৰেল প উ মানে কি কিমান দাম চাম লৈ
এ তোমাৰ ম'ম' এই সীষ্টি মান লয় তাৰপিছত সেইয়াই আৰু অমৰ চাটনি তাত্নি পঞ্চাছ টকা।
আমাৰ চাটনি পঞ্চাছ টকা লয় নেকি?
অ পঞ্চাছ ষাঠি টকা কিবা আছে।
অহ,
অ, ' অ, '
আচ্ছা মানে অতীত এিন পেকিং কৰ্বা লগবো টে
আহ যাবা পাৰি।
যাবাপাৰী লগৰ চগৰ পৰা মিলি কেনে সেনেকয়।
অ, ' সেইটোৱে।
প্লে প্লেন এটা কৰিব লাগিব তুমি পিছ